অ', শুনি আছো শুনি আছো অ।
কি কৰি আছা?
কি? নাই মই অলপ শুই এই মাত্ৰতে শুই উঠিলো এতিয়া মোৰ হাত ধুই চাহ খা বাৰ অলপ।
তাকেই ময়ো আজি শুই শুই উঠা দেৰি হ'ল যথেষ্ট। হয় দেৰি হ'ল মানে মই শুই উঠিছিলো পাঁচটা মানতে উঠিছিলো তাৰপিছত। বাইিৰত বৰষুণ দি আছিল চব। শুইয়ে গ'লো এতিয়া এই অলপ আগত উঠিছিলোঁ নটামান বজাত। ছ উঠিছো তোমাৰ ব্ৰাছ কৰিলো ব্ৰাছ কৰি কিনে। গৰম পানী খালো ৰাতিপুৱাতো গৰম পানী খোৱা ভাল জানাই।
অই পানী খাও আৰু কিন্তু গৰম পানী খোৱা নাযাও মোৰ ডাইৰেক্ট ঠাণ্ডা পানীয়ে মাৰি দিওঁ।
ৰাতিপুৱা খালী পেটে গৰম পানী খালে ভাল মানে তোমাৰ ভি ভিতত যদি গেছ-ছেচ হৈ আছে। নহয় মানে কম মানে গায়ব হৈ যায় নাইকিয়া হৈ যায়। তেনেকুৱাই মানে আৰু তাৰপিছত তোমাৰ। এই চয়া ষ্টিক খালো ব্ৰেড খালো চবজি খালো এই তেনেকুৱা মোৰ। ছ ৰাতিপোৱাটো ব্ৰেকফাষ্ট টো উল্টা-পুল্টা কৰা যায়। কেতিয়াবা ফল খাওঁ কেতিয়াবা। যি যি মন পাও মানে ঘৰত সেইটোৱে খাও।
উম আমাৰ আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট বোলা এক নাই আৰু আমাৰ চাহ। বা ভোক লাগিলে ভাত মাৰি দিওঁ আৰু।
উম কেতিয়াবা কণী-চণী খাওঁ উম ঠিকে আছে গাঁৱৰ গাঁৱৰ মানুহ। টো ভাতেই মেইন।
অ', ভাতটো উম পন্টা ভাত খোৱা যায় বাৰু এইকেইদিন হোৱা নাই। মানে আৰু পণ্টা ভাতটো গৰম গৰম দিলি খোৱা যায় খোৱা যায়।
মই খাওঁ চহৰৰ মানুহ হলেও মই খাওঁ।
পৰিমাণেৰে যোগান ধৰে আৰু এনেকুৱা আৰু শৰীৰটো ঠাণ্ডা কৰি ৰাখে। অ অ সেইবাবে। অ অসমৰ নাম কলে যে বন্টা ভাতটো আগতে আহে ন।
বাকী তুমি গৰমৰ বন্ধ যিহেতু পৰিছে।
অঁ। কোৱা, নাই নাই যোৱা নাই যাম বুলি ভাবি আছো আৰু। আমাৰ মানে গুৱাহাটীয়ে ফুৰিবলৈ যাম গুৱাহাটীত। মানে গুৱাহাটীত মানে চা শ্বিলং শ্বিলংতো মানে বাজেটতো নিমলিব চাগে এইবাৰ আৰ মই আৰু গোৱা গুৱাহাটীতো চাব লগা বহুত জেগা আছে ন। মই
আছে আছে বহুত আছে। গুৱাহাটীত ধৰা গুৱাহাটীত ধৰা তোমাৰ কামাখ্যা মন্দিৰ আছে তাৰপিছত বি খ্যাত মন্দিৰ কামাখ্যা মন্দিৰ তাৰপিছত আৰু আছে চিৰিয়াখানা আছে। চাইন্স মিউজিয়াম আছে।
মইও কাজিৰঙা কাজিৰঙাই চাব যাম বুলি ভাবি আছো আৰু তুমি এনে কাজিৰঙা যাই পাইছানে চাবলৈ?
মই যাই পাইছো ৰবা দুই তিন বাৰে গ'লো মানে মই আৰু এইবাৰ মানে ঘৰৰ পৰা আ দাৰ্জিলিং যোৱা কথা চলি আছিল। কিবা হয় এতিয়া মানে এতিয়া গলেও নহ'ব। মানে বাজেট মিলাব লাগিব যে তেনেকোৱাই উ গাড়ী লৈ গলেতো যথেষ্ট খৰছ আছে ত মানে ট্ৰেইনতে মানে টিকেট চিকেট মিলাব লাগিব তাৰপিছত আহ হোটেলৰ কথা আছে। তাৰপিছত তাতে যে মানে ফুৰিবলৈ যাম এই জাগাবোৰো চাব লাগিব ভালকে। মানে দাৰ্জিলিং গ'লেতো ইয়াৰ অহ গ গুৱাহাটীৰ পৰা প্ৰথম যাব লাগে চিলিগুৰিলৈ।
চিলিগুৰি।
অ চিলিগুৰি এন জি পি তাৰে পৰা লো লো লোকেল টেক্সি প্ৰাইভেট টেক্সি প্ৰাইভেট টেক্সি ললে তোমাৰ আহ চ ফৰটিন হাণ্ড্ৰেড লয় আৰু লোকেল টেক্সিত পাৰ পাৰ্চন চাগে চাৰে তিনিশ চাৰিশ লয়। লোকেল টে ক্সি মানে ছেয়াৰিং টেক্সি মানে ছেয়াৰ কৰি যাব লাগে বেলেগৰ লগত। এনেকোৱা টাইপ মানে আমিতো মানে প্ৰাইভেট টেক্সিয়ে চা য়ে ল'ব লাগিব চ' আমি গ'লে সাত আঠজন মান যামেই।
অ তেতিয়া লাগিবয়ে।
মানে গোটেই পৰিয়াল ত তাৰে পৰা দাৰ্জিলিঙৰ লৈ চাৰে চাৰিশ। তাৰ পিছত দাৰ্জিলিঙত যদি মানে ভাল হোটেলত থাকিব যাও পাৰ নাইট বাৰশ মান লয়।
বাৰশ
প্ৰতি ৰাতি বাৰটা বাৰশ মান লয় আৰু কমৰো আছে কমৰ মানে এতিয়া সেই সেই ফেমিলিৰ লগত গ'লে কমটো চাই লাভ নাই কমটো মানে এ ল ল'ৰা মানুহৰ কাৰণে ঠিক আছে পাঁচশ টকা হয় পাঁচশ টকা ৰুম এটা দিব
উম হুম।
তাতে মানে এটা বেত থাকিব আৰু এটা তলত মেট্ৰেছ পাৰা থাকিব তাতে মানে তলৰ মেট্ৰেছটো ডাঙৰ চাৰি পাঁচ জন একেলগে থাক কিব পাৰিবা আৰু বেটত দুজন থাকিবা পাৰিবা চ' তেনেকোৱা লা ফেমিলিৰ লগত গ'লেতো ভাল নহ'ব ন লৰা লৰা হলে ঠিকে আছে লগৰ লগত গলে। চ' চাও বাজেট বোৰ বহুত মিলাব লাগে তেনেকুৱা।
অঁ।
বাজেটৰ ওপৰত চব বস্তু আহে ন তুমি যেনেকুৱা ক'লা যে মানে শ্বিলং যোৱা বাজেট নাই শ্বিলং যোৱা বাজেট হ'ব যদি তুমি মিলাব পাৰা, চোৱা মই কৈ আছো তোমালোক তোমালোকৰ তাৰে পৰা গুৱাহাটী আহিলা ট্ৰেইনত ট্ৰেইনত কিমান টকা ল'ব সত্তৰ টকা মান টিকট ল'ব।
এ আমাৰ প্ৰথম ট্ৰেইন ডাইৰেক্ট আমি আমাৰ জিলাত নাহে আৰু আমি ডাইৰেক্ট নল নল নলবাৰীকলৈকে যাব লাগিব নলবাৰীকলৈকে গাড়ী ভাড়া ধৰি লোৱা আমাৰ আশী টকা,
হয় তাৰে পৰা ট্ৰেইনত সত্তৰ টকা।
উম ট্ৰেইনত সত্তৰ নে হয় নেকি। চল্লিশ টকা না পঞ্চাশ
এ তে তেনেকুৱাই তাৰ পিছত গুৱাহাটী আহিলা গুৱাহাটীৰ পৰা হা বাছত উঠিলা পল্টন বজাৰত তাৰপিছত তোমাৰ আহ খানাপাৰালৈকে গ'লা বিশ টকা দি কেনে। পল্টন বজাৰ পৰা খানাৰ পৰা বিশ টকা ল'ব তাৰ পিছত খানাপাৰাৰ তাৰ পৰা শ্বিলঙত যোৱা মানে মানে মই যোনটো ক'লো দাৰ্জিলি দাৰ্জিলিঙলৈ প্ৰাইভেট টেক্সিও পাই মানে চেয়াৰিং টেক্সিও পায় শ্বিলঙলৈ যোৱা মানে তেনেকুৱা টেক্সি পায়। মানে ট্ৰেভেলাৰ টাইপ গাড়ী। তাতে মানে চাৰে তিনশ নে তিনিশকে পাৰ পাৰ্চেন, তোমাৰ কিমান গ'ল এতিয়ালৈ পাঁচশ টকা খৰচ হোৱা নাই কিন্তু এতিয়ালৈ।
পাঁচশ টকা হোৱা নাই মানে?
হয়, পাঁচশ টকা খৰচ হোৱা নাই চাৰে তিনিশ এইফালে ত্ৰিশ চাৰিশ ধৰা চাৰি ত' গ'ল শ্বিলং যাই পোৱাতে চাৰিশ গ'ল, তাৰপিছত শ্বিলঙত অ' মানে তোমাৰ বাজেটৰ কথা কৈ আছো হা তোমাৰ তাত বাৰশ ত' তোমাক মিলাই দি আছো বাজেতটো।
হয় হয়।
তাৰপিছত তুমি গ'লা শ্বিলঙত আ শ্বিলঙত আজিকালি মানে হোষ্টেল পায় মানে হোষ্টেল মানে এ থাকিব পাৰা হোষ্টেল পাই। লৰ্ড ষ্টে হয়, তাতে মানে পাৰ নাইট ফাই হান্ড্ৰেড কে লয়, তুমি এদিন এ এদিন বা দুদিনে থাকিবা এদিনে থাকিবা বৰ বেছি বা কিছুমান মানুহ ত না না নাথাকে ঘূৰি আহে।
উম।
হয়, মানে তেনেকুৱা হয়। তাৰ পিছত শ্বিলঙৰ বিখ্যাত বজাৰ এটা আছে মানে পুলিচ বজাৰ বুলিও
নামটো মই শুনিছো কিন্তু পলিচ বজাৰ বুলি নামটো শ্বিলঙত আছে বুলি শুনা নাছিলোঁ।
হয় হয়, তাতে যদি কিবা বজাৰ কৰা চ তাৰ তাতে বহুত ব বস্তুৰ সস্তা মানে দাম কম চাৰিশ টকাৰ ভিতৰত। তুমি ভাল বস্তু পাবা চ' কিমান গ'ল এতিয়ালৈ আঠশ টকা গ'ল।
আঠশ টকা
নশ টকা গ'ল নশ আৰু তুমি যি অ যি ফুৰিলা অলপ চলপ তা তাৰে লোকেল টেক্সিত চাৰিশ টকা ল'ব কিমান গ'ল বাৰশ গ'ল। তাৰপিছত ফুৰি আৰু ৰি ৰিটাৰ্ণ তুমি আঠশ টকাত আহি গ'লা মানে পঁচিছশ দুই হাজাৰৰ ভিতৰত হৈ যাব তোমাৰ ট্ৰপটো
হৈ যাব আৰু
শ্বিলংৰ
মানে মই কিবা শ্বিলং নাযাও বাৰু এনে তুমি তুমি ক'লা যে দুইবাৰ মান কাজিৰঙা যাই পইছা কাজিৰঙা এনেই থকা খোৱা মেলা কেনেকুৱা মানে কেনেকুৱা পাইছা তুমি মইতো যাই পোৱা নাই এইবাৰ গ'লে মানে কেনেকুৱাকে থাকিব লাগিব বা কিমান যাব লাগে কলৈ যাব
হয় কাজিৰঙাত কিছুমান মানে তাৰে কেম্প আছে মানে কাজিৰঙাৰ খু ৰা ষ্ট্ৰীয় উদ্যান সমূহৰ আগত কেম্প আছে কিছুমান তাতে যদি থাকা পাৰ নাইট তোমাৰ এইট হানড্ৰেড মান ল'ব আৰু যদি তুমি ৰিজৰ্টত থাকা তাৰে মানে ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত কোনটো ৰিজৰ্ট এটা আছে ৰিজৰ্টত শুনিছা ন
অ শুনিছোঁ এতিয়া এতিয়া শুনিছোঁ
মানে হয় মানে মানে তেতিয়া যদি মানে ল মানে ৰিজৰ্টত থাকা মানে তেওঁলোকৰ ৰি ৰিজৰ্টটো আছে তাতে মানে বাৰশ বাৰশকে লয় পাৰ নাইট তোমাক দি ডিনাৰ দিব, ৰাতিৰ খানা দিব খোৱা-লোৱা চব দিব মানে বঢ়িয়া খোৱা
এনেকুৱা হ'লে বাৰশ টকাটে গটাই বেয়া নহয় আৰু
উম তাতে আৰু জীপৰ খৰচ আছে জীপৰ খৰচ চাৰি
অ মানে চাফাৰিং জিপ গিখন না
হেতু আজিকালি কি যাম দুই, তিনবাৰ গলো একো জন্তুৱে দেখা নাপালো হাত তী আৰু গড়ৰ বাহিৰে এ এবাৰ চাগে ময়ুৰ একবাৰ চাগে ময়ুৰ দেখা পাইছো যাওঁতে
অ মানে মই এই যাই পোৱা নাই আৰু মাহঁতেও যাম যামকে আছে একেলগতে আৰু এইবাৰ
এতিয়া বাঘ-চাক দেখাই পোৱা নাযায়
বাঘ চাক দেখা পোৱা নাযায় ন
নাযায় নাযায় এই গছবোৰ কাটি দিছে যে বহুত
অ গছবোৰটো কাটিছেই
গছবোৰ বাও কাটিছে আৰু বা বানপানীৰ সময়ত কাজিৰঙাত যথেষ্ট বানপানী হয় ন
হয় হয় হয়
তাত টো উপঙি যায় আৰু বাকী তুমি কেতিয়া মানে যাম বুলি ভাবিছা?
মই এইটো মাহতে যাম অহা সপ্তাহত অহা পোন্ধৰ তাৰিখ মানে গ গৰম বন্ধৰ ভিতৰতে যাম আৰু না আমাৰ কলেজখোললে নহয় এইবাৰ মই ফাইনেলৰ দি মেনে যাম
উম
হয় হয় হয় ঠিকে আছে ঠিকে আছে ঘ ঘুৰা ফুৰা কৰিব লাগে মানুহৰ লাইফটোৰ মাজতো অলপ ঘূৰা ফুৰা দৰকাৰী মানে বিজি বিজি লাইফটোৰ মাজতো
উম মানে আৰু অলপ ফুৰিলে ম অলপ ফুৰি অহাৰ পিছত মন চ নো ভাল লাগি থাকিব
ভাল লাগে, ভাল লাগে, যথেষ্ট মন ভাল লাগে। তোমাৰ মন বেয়া থাকিলে মানুহটো ফুৰিবই যায় ন।
হয়-হয়। যায়-যায়
আৰু মই ভাবো ফুৰিব যোৱাই মানে ভাল-ভাল উপায় মন যদি ভাল কৰিব আছে।
উম!
ঠিক আছে বাৰু তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া হা। যথেষ্ট তোমাৰ পৰা শিকিলোঁ মই।
মইও শিকিলোঁ মানে অলপ হ'লেও কথা জানিব পাৰিলোঁ আৰু। ধন্যবাদ। উম!